হেল্ল'।
কোৱাহ।
অ', এই এইটো ভাত খালা?
নাই ভাত খোৱাই নাই এনেই আছোঁ
অহ আমাৰ আকৌ ভাত বনোৱাই নাই এতিয়া বনাব গৈছেহে।
উম দেৰি হ'ব চাগে তোমালোকৰ
দেৰি হ'ব এতিয়া কিমান দেৰি হয় নাজানো আও এই এনেই ভাত বনাব দেৰি হ'লে যে আমাৰ এনে দেৰিয়েই হয় ভাত, কি কওঁ মানে এই কাম চাম কৰি অহা হয় যে মানে তোমাৰ এই মায়ে তোমাৰ ডিউটি যায় অফিচ দি অহা দেৰি হয়।
আহঁ।
অফিচৰ পৰা পায় কম আৰু এতিয়া চাৰে নটা মানত পায়হিহে।
অ সেইকাৰণে দেৰি হয়।
উম। মই এতিয়া মানে মইও ভাত বনাব জানো কিন্তু মোৰ ভাত বনালে মানে কিবা হয় গো কিবা হ'বগে আও।
কি হ'ব?
ভাতৰ মানে ভাত বনিবগৈ তোমাৰ পনীয়া খিচিৰি বনিবগৈ। তেনেকুৱা হ'ব মানে ভাতটো বনাব নাজানো ভালকে।
বাকী খিনি জানা তেনে?
হা?
তেনেহ'লে কি জানা তুমি ভাল
মেগী মেগী মই ধুনীয়া বনাও, মোৰ হাতৰ মেগী মানে খাই চালে গম পাব, মেগী মজ জা মেগী বনাওঁ।
অহঁ।
এ বাকী তুমি উ তুমি কি বনাব জানা?
মই ভাত ভাত মানে জানো চব।
চবেই জানা ন? মাংস জানা?
অঁহ।
কি মাংস খোৱা? গৰুটো বাদ দি।
ধেই
নহয় আমি কিয় কওঁ হু হিন্দু মানুহ আমি গৰু নাখাওঁ।
অ' বয়লাৰ। মই বয়লাৰ-বয়লাৰ, গাহৰি-গাহৰিটো ফেভৰেট।
অ' গাহৰিটো ইচ মেইন, গাহৰি আমাৰ কাৰণে মানে, এটা সম্পদৰ নিচিনা, গাহৰিটো আমাক মানে চব টাইমতে লাগে।
লাগে, খালি ছাগলীটো নাখাওঁ আৰু, তুমি কি খোৱা?
মইতো ক'বলৈ গলে মানে ছাগলী খাওঁ, হাঁহ খাওঁ, পাৰ খাওঁ, আকৌ গাহৰি খাওঁ, বয়লাৰ খাওঁ আকৌ আৰুতো বাকী একো নাখাওঁ।
অঁ।
তিয়ে, বাকী মানে তোমাৰ বাকীতো এয়া একো নাখাওঁ এয়াই চব চলে আৰু আমাৰ ঘৰত। বেছিকে মানে আমাৰ গাহৰিটো চলে তোমাৰ এই ধৰি লোৱা, আমাৰ এতিয়া মঙলবাৰে বজাৰ আছে মঙলবাৰেতো থাকিবই গাহৰি। তেনেকুৱা শনিবাৰ গৈছে শনিবাৰে থাকিবই।
আহ,
এ, তোমালোকৰ ইফালে তোমাৰ কেনেকুৱা গাওঁখন কেনেকুৱা ভাল? কিমান ভাল কোৱাচো
ভালেই, গাওঁখন ভাল। লেই গাঁওখনৰ পৰিৱেশ ভাল। উম, গাঁও এইয়া আ-আমাৰ ঘৰৰ মানে ওচৰতে আৰু নদী,
তোমালোকৰ মানে কি আ মিছামাৰী সিফালে তোমাৰ ৰেল লাইন আছে ন'?
অ'।
আ অ নিছয় কোন জাগগা নালাগে বাৰু ক'বলে এইটো আহ ৰঙাপাৰাৰ পৰা কিমান দূৰ আছিলে
ৰাং ৰাঙাৰ পৰা পৰা ডাইৰেক্ট মিছামাৰী
অঁ সেইটোৱে মইানে ৰঙাপাৰ পাই কেতিয়াবা যাওঁ যে নাজানো বও
কামত চাগে
কামত নহয় মানে মই তোমাৰ বেছিভাগ তুমাৰ ইলেকচন দিউটিত গৈছিলো।
অঁ।
এই ইলেকশ্যন ডিউটি টাইমত মানে মোৰ কেমেৰা কাম আছিল যে।
অঁ অঁ কেমেৰাও কেমেৰাও কৰা কেমেৰা কামো কৰা নেকি তুমি?
অঁ তোমাৰ এতিয়া অফচিজনতো এয়া অফচিজনো একো নাই এতিয়া যেতিয়া তোমাৰ চিজন আহিব যেনেকা বিয়া চিজন আহিলে এতিয়া মানে অফচিজনত তোমাৰ মানে, ফটো চুট সৰু খোৱা তেনেকুৱা থাকে আৰু এতিয়া এনেইতো বিয়া চিজন অহা নাই। আহিলে বাৰু বেলেগ কথা অ'। বাকী তোমাৰ এনেই উম তোমাৰ সেইটো বাও, হাৰি এনেই তোমাৰ চাইড ইন কাম ধৰি লোৱা এনই কিবা বেলেগ আছেনে?
নাই তেনেকুৱা একো।
নকৰা ন।
এহেহ, অৱ। এইডটি, উপায় নাই তোমালোকৰেনো।
তোমালোকৰ আৰু ভাল আও মাহেকৰ মূৰত মৰত হাজাৰ টকা এটা সোমাবই।
হ'লেও মানে আৰু ইমান নহয় আৰু। ক'ৰবাত যাব খুজিলে যাব নেপাওঁ।
এ হাজাৰ টকা ঋণতো গোটেই মাহটো নচলেই ছাগে।
হাজাৰ টকাৰ ও ক'ত চলিব ৰিচাৰ্জ মোবাইলৰ ৰিচাৰ্জ এনেকে। এই কিবা কৰোংতে গুচি এই যায়।
খতম হৈ যিয় ন'। এই বাকী হেতৰ খবৰ কেনে?
ভালে ভালে।
এই খবৰ কেনে?
ভাল তোমাৰ?
হা?
ভাল আক।
ভাল, ভাল উ এতিয়া কি কৰি আছা?
মই চোতালত ইপানে এবাৰ ইপানে এবাৰ গৈ আছোঁ।
নেটৱৰ্ক কি নেটৱৰ্কক নাপায়।
নেটৱৰ্ক আছে বাৰু এনেই খোজকাঢ়ি আছোঁ।
ময়ো তোমাৰ বাৰু চোতালতে আছো, চকী এখন পাৰি ধুনীয়াকৈ কথা পাতি আছো এতিয়া। মানে তোমাৰ এই। এতিয়া আমাৰ মানে এইফালে নেটৱৰ্কৰ মানে তোমাৰ প্ৰব্লেম দি আছে বহুত তোমাৰ এনে মানে দিনটোতো নেটৰ্ৱকে নাই আমাৰ।
অৱ।
এই আমাৰ ফাইবাৰটো আছে যে ফাইবাৰটোৰ পৰা মানে তোমাৰ কালি বৰষুণ দিলে।
অহ'।
সেইটোৰ মানে তোমাৰ, কিবা তাৰডাল হেলি গ'ল নেকি। সেইকাৰণে মানে পোৱাই নাই এতিয়া আহি পাইছে। ।
অহ'।
এতিয়া আকৌ এইটোয়ে খৰচা। হা।
কোৱা, কোৱা, কোৱা।
নহয়, নহয় বোলো সেইটোৱে খৰচা বোলো, মাহেকৰ মূৰত আকৌ দিয়া ফাইবাৰটোৰ কাৰণে পাঁচশ টকা। আমি মনে ৰিচাৰ্জ নভৰাও যে, তোমাৰ এই মেচিনটো ৰিচাৰ্জ ভৰালেই হয় আৰু।
অহ', অহ'।
এতিয়া এইটো মাহ মাহেক মূৰত পাঁচশ টকা আকৌ, মোবাইলৰ ৰিচাৰ্জটো নভৰাও আকৌ ধৰি লোৱা, গাড়ী তেল-চেল খৰচা। নহয় কিবা তেজপুৰ গ'লো। ক'বাত গ'লো তাতো এক্সট্ৰা খৰচাও আছে এই। তেনেকুৱা মানে বহুত খৰচা হৈ থাকে। সেইকাৰণে মানে চাইডিনকাম উলিয়াব লাগে আৰু। তোমাৰ এনেকে ফটোগ্ৰাফী কাম কৰো তেনেকুৱা মানে।
অহ', অহ' ভালেই দিয়া।
এনে তোমাৰ। তোমাৰতো নাইয়ে এক্সট্ৰা। আজি ভাত কি বনাইছা?
জানো মায়ে কি বনাইছো, মই যোৱাই নই।
হা?
মা ওচৰত যোৱাই নাই কি বনাইছে বনাইছে আৰু।
তুমি কি, পাকঘৰলৈ নোযোৱাই নেকি?
যাওঁ মানে, যোৱা নাই আৰু এতিয়া।
অহ', অহ' মই কি ভণ্টি পঢ়িছে নে নাই?
ভণ্টি পঢ়ি আছে ভিতৰত। সেইকাৰণে মই বাহিৰত আছোঁ।
অহ', অহ' ডিচাৰ্ব নিদিয়া নেকি?
নহয় নিদিওঁ, পঢ়ি আছে পৰীক্ষা আছে তাইৰ।
পঢ়াব পৰা। নে তাই টিউচন চিউচন লয় কিবা।
হয়। টিউচন আছে।
অহ', টিউচন লৈছে ন, তুমি তুমিওতো ই তাইক টিউচন দিবা পাৰা তুমি এতিয়া, হাই ছেকেণ্ডাৰী পাছ কৰিলা। বি এদমিচন ফাৰ্ষ্টছেম এবাৰ।
অহ', পাৰো বাৰু হ'লেও। উম' টিউচন লৈছে এতিয়া আৰু, আকৌ সময়ো নাপায়।
হম। তুমি এতিয়া চোৱা ঘৰত এজনী মানে মাষ্টৰনী থাকিলে, তেনেকুৱা কথা নাহে আৰু।
অহ' ইমানো মাষ্টৰনী নহয় বাৰু।
তেওঁ, যোনখিনি জানা সেইখিনিো তুমি এতিয়া পঢ়ি আহিছা নাইন টেনত। কিন্তু বেছিক-বেছিক যোনবিলাক কৈছো সেইখিনিতো মনত থাকিবই চাগে।
অহ'। ।
এতিয়া মানে, তোমাৰ সেইফালৰ উম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
মেইন মানে জাগা বেছিকৈ চাবলগীয়া কি আছে, ৰঙাপাৰাৰ ফালে।
ৰঙাপাৰা ফালৰ নাজানো। কিন্তু আমাৰ এইফানে ফুতিল আছে
অহ' ।
কি ক'লা?
কি এই মই শুনি নাপালো কি?
ফুটিল ফুটিল।
ফুটিল আৰু?
অহ', এইটোৱে এনেই, এনেই এনেই চাবলে আছে। কামেংবাৰী এনেকেই মানে এ আৰু পাহাৰীয়া জেগা।
অ' অ' তাত মানে গৈ পোৱা নাই সেয়া জেগাত আজি নাম শুনিছো বাউ
অ' আহিলে মানে গম পাব দিয়ক। অ', তেজপুৰত মোৰ যাওঁ যাওঁ তেজপুৰত যাওঁ।
তেজপুৰত যোৱা ন?
উম আহ লাষ্ট মই ফাংচনৰ সময়ত গৈছিলোঁ পাহৰি গ'ল নহয় তাৰিখটো।
কাক এই এইটো আমাৰ কোন আছিলে এইটো বাবু কোন ফাংচন কোন আহিছিল বাৰু দেবজিৎ দেৱজিৎ চাব আহিছিলে।
নাই তাইক তাক নহয় কিবা নহয় ছোৱালী আছিলে মই পাহৰি গ'লোঁ নহয় এতিয়া। অঅঁ।
অ', প্ৰিয়কা ভৰালী আহিছিল বাৰু।
অ তাইকে চাব গৈছিলোঁ।
আমাৰ অ' এইফালে আহিছা তোমাৰ পিঠা খোৱা চাইদে আহিছা? বিহগুৰি।
অ' মোৰ জেঠাই আছে তাত।
ক'ত বিহুগুৰি পিঠা খোৱা নে বিহগুৰিত।
বিহগুৰিত?
বিহগুৰিত বিহগুৰিৰ পৰা অকমান ইফালে আহি পিঠা খোৱা আহিছা।
তাতো ঘৰ আছে আমাৰ।
পিঠা খোৱাৰ পৰা অকমান আহি পালে আহ লিখ গাওঁ বুলি কয় সেইখন গাওঁ লে আহিছা?
লিখ গাঁও বাৰু যোৱাটো নাই কিন্তু উ যাবলৈ পাৰিম।
উম সেইটোৱে আমাৰ তাতেই বাৰু ঘৰ।
অ' তুমি কৈ আছা।
হাঁ হাঁ।
নাই একো নাই।
উ সেইটোৱে ন বোলো সেইকাৰণে মানে সুধি লোৱাটো ভাল আও। ঘৰ ক'ত কি ক'ত। এতিয়াতো নাজানোৱে আমি তোমাৰ ঘৰত কৰ, এতিয়া তোমাৰ ঘ এতিয়াহে মানে সুধোতেহে গম পাইছোঁ। হ হা? এতিয়া কি কি কৰি আছা?
এতিয়া এনেই আছোঁ মই।
এনেই বোৱা গোৱা চোতালত ঘূৰি ফুৰিছা? হা?
উম।
চোতালতে ঘূৰি ফূৰিছা?
অঁহ চোতালতে ঘূৰি ফুৰিছো।
এতিয়া বাকী বাৰু ক'বলৈ তেনেকুৱা নায়েই কিন্তু তেওঁ। অকমান টাইম ৰখা এইটো কাম এটা কৰিছো। ৰখা এই এই। কিবা এটা কোৱাচোন কোৱা কোৱা।
অ মোৰ কথা মানে শেষ হৈ গ'ল।
অ', কৈ আছো আমাৰ ইপিনে আহিবা।
উম তোমালোকৰ এইফালে যাব পাৰি মানে তোমাৰ। আহ কিমান দূৰ হয়। ইয়াৰ পৰা কিমান কিলোমিটাৰ মান হ'ব কমাইও। অ' মিছা মাইলে। কিমান কিলোমিটাৰ হ'ব, আমাৰ এয়াৰ পৰা উম আমাৰ বিহগুৰি পৰা তোমালোকৰ তালৈ কিমান মান হ'ব তুমি আন্দাজ এটা মাৰা
জানো কিমান বা হ'ব মিছ মেইন মিছামাৰী নহয় মানে অকমান
মিছামাৰীৰ ভিতৰত মানে তোমালোকৰ মেইন গাওখনৰ নাম কি মিছামাৰী চে বাৰু মিছামাৰী চেন্টাৰ তোমালোকৰ নে এনেই মেইন গাঁওখন নাম? ইয়াত কিবা পুখুৰীয়া চুখুৰীয়া ফালে নেকি?
নাই-নাই নহয়-নহয়।
এইফালে পুখুৰীয়াও গৈছে নেকি ন?
উম, ময়ে নাই-নাই।
নাই নহয় আমাৰ এইফালে মানে মোৰ ভন্টি এজনী আছিলে তোমাৰ এই আহ কিবা এটা চুপ বুলি কৈছিলে ক' কি চুপ ৰখা মোৰ ভণ্টি নিজৰ ভণ্টিয়ে মানে।
অ, নিজৰ।
মানে তোমাৰ মোৰ পেহী ছোৱালী আৰু তাই।
হয় ইপানে।
তাত জাগাটো নাম পাহৰিছো হা-হা?
মই পিছত কৈ দিম দিয়া।
অ, দিয়া-দিয়া হ'ব দিয়া ন?
উম, হ'ব দিয়া।
আহ, আহ, আহ, হ' ব দিয়া।
উম,